হেল্ল'! অ' বন্ধু শুনিছা ন?
অ' শুনিছো শুনিছো। অ'!
অ' কি কৰিছা?
অ' আছিলো ৰ'বা এনেই, ভাত-পানী খাই পেলাই অলপমান এনেই। কৰি আছিলো। তুমি?
পানী খাই এতিয়া অলপ বাহিৰৰ পৰা আহিলো আৰু এতিয়া ৰুমত আহিছো ৰবা!
অঁ হয় হয়।
হয় হয়, বাকী মানে মই এটা মানে যোৱাকালি খেল চাইছিলা নে?
অ' নিশ্চয় নিশ্চয় চাইছো, ফিফা যিটো ধুনীয়াকে চলি আছে নিশ্চয় চাইছো।
হয় হয় হয়, ফুটবল বিশ্বকাপ চলি আছে।
অ' ফুটবল বিশ্বকাপ চলি আছে মানে বিৰাট ভাল এটা পৰিৱেশ হৈছে কিন্তু
হয় হয় হয়, মানে যোৱাকালি কিন্তু খেলটো সিমান ভাল নহল মানে, খেলখন ভাল নহল সিমান।
অ' হয় হয়, ফ্ৰান্স আৰু
কিয় হয় গৈছে?
হয় হয়, ফ্ৰান্স আৰু নৰিয়াৰ মাজত হৈছিল। অ' সেইখন মই উপভোগ কৰিলো, ভাল খেলা ঠিক ঠাকে খেলা হৈছিল। একপক্ষে হৈছিল তুমি কোৱা নিচিনা হয় বাৰু।
মানে অলপ মানে খেলখন তাৰমানে একপক্ষীয় হৈ গ'ল মানে।
অ' ফ্ৰান্সে মানে বেছিকে গল দি দিলে পাৰিলে।
হয় হয়, নৰুৱে তাৰ মানে তোমাৰ সিমান খেলিব নোৱাৰিলে ভাল।
অ' মানে ভাল প্ৰদষন কৰিব নোৱাৰিলে বাৰু। এ এনেকে চলি গৈছে মানে, উম।
আজিতো ভাল খেলা আছে, মানে তোমাৰ আজি ৰাতি ৰাতিৰ পিছত আৰু কালি পুৱাই আছে।
হয় হয়, ভাল ঠিকে। মানে বিশ্বকাপ চলাৰ এইকেইদিন মান হয় হয় তাকেতো বিশ্বকাপ চলা এইকেইদিন মানত মানে ইমান মানে ভাল এটা পৰিৱেশ হৈ আছে মানে সকলোৰে মাজত মানে কি আৰু ফূৰ্টী পাৰ্তা ইমান ধুনীয়া মানে উ কৰিব পাৰে মানে কামে কাজে অহাৰ পিছত মানে ধুনীয়াকে। ৰাতিটো উপভোগ কৰিব পাৰি এই ফুটবলসমূহৰ পৰা। খেলা ধূলাৰ মানে কি আৰু বহুত মানে আমাৰ মাজত মানে সকলোৰে মাজত মানে ভাল এটা কৰি আনিছে আৰু ভাল ব
হয় হয় মানে এটা ভাল লাগে মানে ফুটবল খেলাখন চাই আগৰ পৰাই ভাল লাগে, মানে কিবা এটা ভাল লাগে কি বা কিবা ৰোমাঞ্চকৰ মানে অলপ ভাল লাগে খেলটো চাই, হয় মানে তোমাৰ হয়।
অ অইন খেলাবোৰ মানে মইও চাওঁ কিন্তু ফুটবলৰ নিচিনা কিন টো এই মজাটো নাপায় কিন্তু ফুটবলত যি টো মানে ই, নাই নাই ক্রি কেটসমূহত মানে ইমান এটাও মানে কি আৰু মানে মাজৰ সময়খিনি মানে অলপমান মানে এই হৈ যায় কিন্তু ফুটবলত কিন্তু একেবাৰে নহয়, ফুটবলত মানে কি দুইটা দলেৰে মানে গ'ল দিব চেষ্টা কৰি থাকে। মানে মাজত মানে সি সেনেকে সমূ্হ চাই পেলাই ভাল লাগে।
আৰু তোমাৰ মানে এটা প্ৰতি মিনিটত মানে তোমাৰ কি হয় মানে ঠিক নাই আৰু।
উম ঠিক নাই ঠিক নাই ঠিক নাই ঠিক কথা, নি ইফালে পক্ষ গলে গ'ল হ'ব যেন লাগে সিফালে প ক্ষ গল হব যেন লাগে।
হয় হয় হয় ঠিকে কৈছা, তোমাৰ হয় অহাকালি আৰু ভাল ভাল খেল আছে।
উম নিশ্চয় নিশ্চয়।
অ তোমাৰ মানে অহাকালি আৰ্জেন আৰ্জেণ্টিনা আৰু তোমাৰ হয় হয়। অ অহাকালি তোমাৰ আৰ্জেণ্টিনা আৰু জৰ্ডানৰ আছে সেইখন খেলো চাই ভাল লাগিব কিন্তু।
উম উম আৰ্জেণ্টিনাৰ সকলো মানে মই চাই আছো খেলসমূহ মানে আৰ্জেন টিনাই এটা ভাল মানে পক্ষত আছে কিন্তু মানে আমাৰ যিহেতু লিঅ'নেল মেচি আমাৰ অতি মৰমৰ তেওঁ মানে ইতিমধ্যে দুখন খেলত মানে পাঁচটা গ'ল দিছে। এইবাৰো ভাবিছো মানে তেওঁ এটা ভাল প্ৰদৰ্শন কৰি মানে এই বিশ্বকাপটো মানে তেওঁৰ নামত থাকিব যেন পাইছো আৰু মানে
মইয়ো হয় হয় হয় হয়। মইতো তেনেকৈয়ে ভাবিছো মানে তেনে কি ভাবিছো মানে অলপ হেৰিত আছে আৰু তোমাৰ
হয় হয়।
ভাল হেৰিত আছে এটা মানে সিহঁতে ভাল ষ্ট্ৰং হেৰি আছে আৰু এটা।
ভাল এটা স্থিতিত আছে সেই দলটো। হয় হয় হয় ঠিক কথা মানে এই আৰ্জেণ্টিনা এইবিলাক সকলো মানে দেশ মানে এই ফুটবলৰ নামতে বিখ্যাত আৰু। এই ফুটবল মানে সৰুৰ পৰা মানে তেওঁলোকে মানে সেইয়া আৰু সকলো খেলি-খেলি-খেলি-খেলি ইমান ডাঙৰ পৰ্যায়লৈকে যাই গৈছে। মানে তেওঁলোকে নিজৰ সপোনত কিন্তু মানে ভাবিব নোৱাৰে।
হয়-হয়। আৰু তুমি এটা কথা ভাবানে এই যে আমাৰ- কেতিয়াবা ভাৰতেও ফুটবল বিলাক
অঁ', -অঁ', -অঁ', সেইটো হয় বাৰু। মই এটা মানে কি আৰু- এইবাৰ মইটো ভাবিছিলো যে ভাৰতেও মানে এখন মানে- এটা পাব বুলি স্থান পাব বুলি কিন্তু- ভাৰতে মানে আমাৰ ভাৰতে মানে বিফল হ'ল তাৰ মাজত মানে মোৰ বেয়াও লাগে। উ কষ্ট কৰে বাৰু দলটোৱে কিন্তু সেই স্থানতটো লাভ কৰে কৰিবৰ কাৰণে এবাৰো নোৱাৰিলে তাকে ভাবো মানে এইবাৰ- পাৰিলে পাৰা হেঁতেন মানে ভাল লাগিলে হয় আৰু।
হয়-হয়।
যিহেতু ঊনৈছশ ত্ৰিশ চনৰ পৰাই চলি আছে বিশ্বকাপ কিন্তু তাৰ মাজত ভাৰত- কেতিয়াও নাই কিন্তু এইবাৰ হ'ল প্ৰথমবাৰ হ'লেও ভাল লাগিল হয়। এইটো ভাৰত মানে- ক্ৰিকেটৰ নামত ইমান জনা যায়, ফুটবলটো হ'ব লাগে।
হয়-হয়, তাকেইটো। তোমাৰ মানে মই, মই ভাবো মানে- তোমাৰ কিজানি আমাৰ ইণ্ডিয়াই আৰু কেইবছৰ মান নাপাব চিট।
অঁহ', সেইটো হয় কিন্তু।
কিন্তু মানে এতিয়াও মানে বহুত পিছ পৰি আছে- বাকী বিলাকত থাকি। তোমাৰ এতিয়া- এতিয়াতো বত্ৰিশটা দলৰ পৰাই তোমাৰ আঠচল্লিশটা দল কৰি দিলে। এইবাৰ, এইবাৰতো আৰু বঢ়াই দিলে। হয়, তা'তেও নাপালে। তোমাৰ ঘৰ ক'ত তোমাৰ ইণ্ডিয়াই এতিয়া কি জানিছে- ৰেংকৰ ওপৰত আছে মানে।
অঁ', হয়-হয়-হয়।
তাকেটো, মানে পালা-পালে হেঁতেন ভাল লাগিল হয়। তাকেটো, পোৱাহেঁতেন ভাল লাগিল হয় কিন্তু নাপালে এইটোৱে মানে অলপ- মানে সেই আৰু। কিন্তু তাৰেও বো মানে কি আৰু এই খেলসমূহ চাই থাকিলে কিন্তু এনেকুৱা মানে অনুভৱ নহয় আৰু। ফুটবল আমি সদায় উপভোগ কৰোঁ।
হয়-হয়, যেনেকে আমি ক্ৰিকেট চাওঁ মানে যেনেকে এটা উ-উসাহ আছে।
অঁ', তেনেকে মানে কি ভাৰতে ইমান ধুনীয়াকে বিশ্বকাপ লৈ আনিছিলে। টি টুৱেণ্ট হওঁক, চেম্পিয়ন ট্ৰফ হওঁক। এইবাৰ মানে কি ভাৰতে মানে ফুটবল দলত মানে ইমান ধ-ধুনীয়াকে থাকিলে ভাল লাগিল।
হয়, শুনিছো-শুনিছো, শুনিছো।
অ'। মানে তোমাৰ আৰু অলপ মানে তোমাৰ দেৰি লাগিব কিজানি পাবলৈ।
অঁ', -সেইটোতো, মানে সোনকালে পোৱা হেঁতেন ভাল।
হয়-হয়, মানে আৰু তোমাৰ অলপ চেষ্টা মানে- তলৰ লেভেলৰ পৰাই চেষ্টা কৰিব লাগে তোমাৰ ক্লাছ লেভেলৰ পৰাই- এইটো অলপ চেষ্টা কৰিব লাগিব মানে। মানে তেতিয়াই এইবাৰ আছে, মানে নহ'লে তো বাকী দেশবোৰে বহুত ভাল খেলে আমাৰ
উম, সঁচা কথা এইটো, তাকেতো, এইটোত মানে কি আৰু অ' চৰ্চাটো থাকিব লাগিব।
হয়, হয়। এনে তোমাৰ আৰু হয় হয় আৰু তোমাৰ এনেই কাক ভাল লাগে মানে আৰ্জেন্টিনাৰ বাহিৰে মানে আৰু তোমাৰ কোনখন দেশৰ খেল ভাল লাগে মানে, চায়েটো আছায়ে।
চাইতো আছো আৰ্জেণ্টিনা মানে প্ৰথম আৰু মোৰ বিশে ব্ৰাজিল দলটো ভাল লাগে।
হয় নেকি?
ব্ৰাজিলৰ দলটো ভাল লাগে আৰু পৰ্টুগলৰ দলটো ভাল লাগে যিহেতু তো আমাৰ সকলোৰে জনাজাত খ্ৰীষ্টিয়ানো ৰণাল্ডো তেওঁৰ তাতে মানে সেই আৰু খেলি আছে তো' গতিকে তেওঁক ভাল লাগে তেওঁৰ দলটো ভাল লাগে কিন্তু পৰ্টুগল দলটো মানে কি আৰু তেওঁ তেওঁহে মানে মই ভাবোঁ মানে, ৰণাল্ডোহে ভাবোঁ মই বহুত ওপৰত কিন্তু পৰ্টুগল অ' তেওঁৰ বলতে মানে আছে যেন পাওঁ মই মানে
হয় হয়, মানে কিমান এটা হয়।
সকলো ক্ষেত্ৰতে হওঁক মানে দলটো মানে সকলো ফালৰ পৰা মানে বিশ্বকাপটো আহিব পাৰে কিন্তু মানে কি আৰু সেই সুযোগটো নাপায় কিন্তু।
হয় আৰু তোমাৰ মানে হেৰি হৈছে মানে মই ভাবো মানে তোমাৰ
উম।
ফুটবল খেলখন হৈছে এঘাৰটা প্লেয়াৰে ভাল খেলিব লাগিব। এটা প্লেয়াৰক ভৰসা কৰি তোমাৰ একো খেলে মানে ভাল হ'ব নাই।
নাই নাই, তাকে ঠিক
অ' হয় ভাল হ'ব তুমি, চিংগুল চিংগুল খেলিব লাগে টেনিছ খেলিব লাগিব তুমি বেডমিণ্ট সেইবিলাকত চিংগুল চিংগুল খেলি জয় কৰিব পাৰে কিন্তু কিন্তু ফুটবল হওঁক, হকী হওঁক বাস্কেট ফুটবল হওঁক, ক্ৰিকেট হওঁক তোমাৰ বাকী খেলবোৰ
মানে কি দলৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লাগিব এজনৰ এজনৰ, সে সঁচা কথা এজনৰ সিজনৰ ওপৰত মানে নিৰ্ভৰ কৰিয়ে মানে খেলখন আগুৱাই লৈ যাব
হয়, হয়। মানে তেনেকুৱাই হৈছে। আমিতো আগতে হয় হয়। আমি আগতে দেখিছিলোঁ যে যেতিয়া মানে তোমাৰ ক্ৰিকেটত মানে শচীন তেণ্ডুলকাৰ আছিল তেতিয়া মানে
অ'।
মানে ভাল খেলিছিল বাকী প্লেয়াৰ কেইটাৰ সিমান এটা হেৰি নাছিল।
ঠিক, ঠিক কথা সেইকাৰণে
হয়।
ঠিকে কৈছা, হয় বাৰু।
এটা প্লেয়াৰৰ ওপৰত মানে বেছি হেৰি কৰিব হেৰি নহয়। নোৱাৰি মানে। প্ৰেছাৰ পৰিলে তেওঁতো, তেওঁতো সদায় ভাল খেলি থাকিব নোৱাৰে।
অ' হয়, হয়, হয়। এইটোৱে ঠিক কথা কৈছা। মানে এই আৰু সকলোকে মিলি জুলি মানে এই ফুটবল খেলটো খেলিব লাগে। সেইকাৰণে মোৰ ভাল লাগে গেমটো। এই মিলি জুলি খেলে যে। মিলি জুলি খেলে পাচ পাচ হয় হয় নিশ্চয় মই সৰুতে বহুত খেলিছিলো। মোৰ এতিয়াও মানে জো তা আছেই দুযোৰ মান জোতা এনেকে। অ' ফুটবলৰ জোতা বুট যিহেতু কওঁ। এনেকে মানে সকলো মানে, এই কাপোৰ চাপোৰ আদি এনেকে আছে আৰু। আগতে বহুত খেলিছিলো কিন্তু। কিন্তু আজিকালি সময় মিলাব নোৱাৰা কাৰণে মানে খেলখন মানে স্থগিত কৰা হৈছে।
কিন্তু ফুটবল খেলতো অলপ মানে হেৰিও আছে তোমাৰ মানে ভয়ো লাগে অলপ মানে তোমাৰ,
অ' অলপমান মানে,
আঘাত হোৱাৰছে হেৰি থাকে তোমাৰ ভৰি বিলাক কেতিয়াবা ভাঙিও যাব পাৰে। তোমাৰ জোৰত কোব পৰিলে।
অ' সেইটো হয় কিন্তু।
প্লিয়াৰে প্লিয়াৰে কোব পৰিলে। হয় হয় মানে অলপ হেৰি আছে। খেল টো মানে আমাৰ ইয়াত অলপ হেৰি আছে।
অ' অ হয় হয়, সেইটো হয় বাৰু, কিন্তু খেলখন মানে ইমানেই মানে ভাল লাগি যায় কিন্তু অঘটন মানে আমি চিন্তা কৰিবই নোৱাৰো হয় না? মানে আমি খেলিম বুলি ভাবি পেলাই খেলিয়ে দিওঁ আৰু।
হয় হয় আমাৰ এনেকুৱা ফিল্ডো নাই ইয়াত তেনেকোৱা।
অ' হয় হয় হয়।
তো সুবিধা নাই মানে তোমাৰ। এনেকুৱাত তাৰ মানে তোমাৰ ফিল্ড নাই তোমাৰ।
অ', খেলপথাৰখন থাকিলে মানে, ল'ৰা ছোৱালীসমূহ মানে নিজৰ ফুটবলৰ চৰ্চাটো কৰি থাকিব পাৰিব।
অ'হয়। ঠিক আছে বাৰু। আজিলৈকে ৰাখিলো বাৰু আৰু কথা পাতিম পি
অ' অ' ভাল লাগিল বাৰু ফুটবলৰ ওপৰত চৰ্চা কৰি পেলাই ভাল লাগিল।
হয় হয়।
ঠিক বাৰু, বাৰু ঠিক আছে অ' অ'।